হেল্ল'
কোৱা
কি কৰিছা
এ এনে আছো তুমি
মই এনেই আছো বাৰু
খালো দিয়া তুমি খালা
কি খালা
তোমাৰ দালি ভাত মাছ এয়াই আৰু তুমি
মই দালি ভাজি ভাত আকৌ তোমাৰ মাছৰ জোল বনালে মাছৰ জোল খালো মাছটোতো নাখাওঁৱে মাছৰ জোলে খালো
মাছ নোখোৱা নেকি বেয়া পোৱা
আৰে ভাল নালাগে কিবা মই ভাল নাপাওঁ
আৰু মাংস
মাংস খাওঁ বাৰু মাংস ত মই ব্ৰইলাৰ খাওঁ ছাগলী খাওঁ গাহৰি খাওঁ
গাহৰি খোৱা ন
তুমি খোৱা নাই গাহৰি
গাহৰি খাওঁ মই বহুত ভাল পাওঁ
ভাল লাগে ন
এই বহুত ভাল পাওঁ মোৰ ফেভৰেট একে
একদম অসমীয়া হৈছে এতিয়া গাহৰি খাবগৈ লাগিব
অ অসমীয়া জাতে গাহৰি খাবই লাগিব ন তেনে কিহৰ অসমীয়া
যদি গাহৰি নোখোৱা তেনে তুমি কিহৰ অসমীয়া
সেইটোৱে কিন্তু এতিয়াবোৰ চাবাচোন গাহৰি খালে আকৌ বেমাৰহে হয়
এই গৰম ন গৰমত মানে গাহৰিবলাকৰ বেমাৰ আহে যে
কিয় বা
যানো গম নাপাও গাহৰিবোৰ চাগে গৰমত থাকিব নোৱাৰে সেইটোকাৰণে বেমাৰী হৈ যায়
গাহৰিতো গাহৰিত বহুত তেল থাকে ন এইকাৰণে নেকি ন
হ'ব পাৰে অ গাহৰি বহুত তেল থাকে তুমি তেলটো খোৱা নে মাংসটো খোৱা
মই তেলটো বেয়া পাওঁ মাংসটোয়ে ভাল পাওঁ
মোৰ তেলটো বেয়া পাও মাংসটোৱে ভাল লাগে তেলটো মানে অ কোৱা তেলটো খাই দিয়া লগতে মানে কিবা বমি বমি লাগি যায় মোৰ
মোৰ তেনেকুৱা নালাগে কিন্তু মানে কি তেলটো মানে বেছি খাব ন টেষ্ট নাপাওঁ মই
সেইটোয়ে মানুহে কেনেকে তেলডাল খায়
কিছুমানে যে তেল বা ইমান ভাল পায় খাই কি ক'বা
অ মই বেয়া পাওঁছ আৰু চর্বিডাল খাইৰে মোৰ মানে নাযায়ে পেটলে
সেই আৰু চাবাচোন গাহৰি যদি তুমি বনোৱাও ন তেল থাকি দায় কিন্তু কেৰাহত
আহ থাকি যায় থাকি যায়
সেইটোৱে কোৱা বা কি
বাকী তোমাৰ লগৰখিনি মিলি কিনে কাজিৰঙা যোৱা প্লেনিং কৰি আছো
কেতিয়ালে হেই
এ এইটো স তাহতে যাওঁ নেকি উম
কোন কোন যাবা
আছে লগৰ কেইটামান তিনি চাৰিটামান লগৰ যাব দুজনী লগৰ যাব আৰু বা এজনী যাব ভন্টি দুজনী যাব দাদা এজন যাব
ছোৱালী যাব ন
ছোৱালী যাব যাবা নেকি
যাম কিয় নাযাম বা অলপ দেৰি তাত যাব মাজত যাব হোৱাই নাই তোমাৰ দেখাই নাই কাজিৰঙা তেনেকে
অ কাজিৰঙা দেখা নাই ভাল জেগা কাজিৰঙা ধুনীয়া একদম গড় দেখিব পাৰিবা হাতী দেখিব পাৰিবা এনেকে মানে জীৱ জন্তুবোৰ দেখি পায় বাঘ চাগো ওলাই নেকি
তাত মই এনেই শুনিছো তাত বোলে বাঘ চাগ বোলে আহিপেলাই বোলে গাড়ীৰ পৰা মানুহ চানো কেতিয়াবা টানি লৈ যায় হয় নে
অ ময়ো খিনি শুনিছিলো বাৰু সেইকাৰণে মানে যোনবিলাক মানুহ সেইবোৰ হাতীৰ ওপৰত উঠি উঠ উঠি চাবলৈ যায়
হাতীৰ উঠি কি গাড়ী ভিতৰত সোমাই লয় নেকি বাঘ
সোমাই যায় চাগে দেই ক'ব নোৱাৰি কাৰণ বাঘৰটো ইমান জোৰ এনেকে সোমাই যাবও পাৰে
খিৰিকীখন বন্ধ থাকিলে নে খিৰিকীখন খোলা থাকিলে
খিৰিকীখন খোলা থাকিলে চাগে দেই কাৰণ শিকিবতো মাৰে অ অ বন্ধ থাকিলে নোৱাৰে খিকি চাকৌ মাৰিয়ে ৰাখে বাছ ন নেকি ন তালৈকে
বাচ মই নাজানিম ন এতিয়া তুমিয়ে জানিবা ম যোৱাই নাই ন
অ তুমি যোৱা নাই মই এবাৰ গৈছিলো আমি যাওঁতে ধৰা তাত টিপত যাব দিছিলে
হাতী ওপৰত
তেতিয়া আমি নগলো। আমি দূুৰৰ পাই চাইছো। দূৰৰ পা মানে ধৰা একে ভিতৰলে গলেহে গড় চৰবোৰ দেখি পায় গঁড়, হাতী ডাঙৰ ডাঙৰ এনে বাঘ চাঘ বোৰৰ কথা গম নাপাও। বাঘ তাতে এতিয়া আছে নে সেইটোও নাজানো।
বাঘ চাগে আছে দেই আৰু যে তোমাৰ এইটো বগা বাঘটো নাই নেকি ন ইয়াত?
নাই নাই। বগা বেগ- বাঘ ইয়াত নেদেখা বগাটো তোমাৰ এই বৰফত পাবা।
সেইটো বৰফত থাকে। কিয় ইয়াত মানে ইবিলাক এনেকুৱা জাগাত নাথাকে নেকি?
না না এনেকুৱাত তোমাৰ কোনটো থাকিব ধৰা এই গাত যে পখৰা পৰি থাকে ফুট ফুট থাকে।
অ এইটোৱে অৰেঞ্জ কালাৰ।
কালাৰ নাহৰ ফুটুকীটো
অ' আৰু ক'লা বাঘটো
ক'লা বাঘটো সেইটোও ইয়াত নাপায় সেইটো তুম মাৰ বাহিৰত পায়। আমাৰ ইয়াত অকল নৰ্মেল টো পায়। যোনটো ডাঙৰ টো আৰু নাহৰ ফুটুকীটো পায় আৰু এনেকে দুটামান আছিলে বোলে পাহৰি গলো নাম কিন্তু ইয়াত বেছি নাপায়।
কিন্তু মোৰ যে চ সিংহও নাই ন?
নাই নাই সিংহও নাই ইয়াত।
এ সিংহটো আফ্ৰিকা চাফ্ৰিকাত পাই চাগে ন সেইটো?
হ'ব পাৰে। কি তুমি জীৱ জন্তু ভাল পোৱা নেকি?
ভাল পাওঁ চাই। চাইতো বহুত ভাল লাগে তোমাৰ মোৰ বেছি ভাল লাগে পাণ্ডা চাই।
অ পাণ্ডা। তোমাৰ জীৱ জন্তু ভাল লাগে যদি গুৱাহাটী যাওক পাৰা। গুৱাহাটীত জু এখন আছে ন জু খনত তোমাৰ ধেৰ জীৱ জন্তু আছে।
যদি তোমালোক ওলোৱা তেন্তে যাব পাৰিম অকলে কেনেকৈ যাম এতিয়া।
সেইটো হয় বাৰু আমাৰ গুৱাহাটী যোৱা প্লেন হৈয়ে আছে তোমাৰ ধৰা এই অম্ভুমাচি মেলা হ'ব না সেই মেলাতে যাম ভাবিছিলো।
ক'ত গুৱাহাটীত
মেলা
অ' তেনে যাবা
যাওঁগৈ তাতে থাকি দিবলৈ গ'লে ধৰা।
কেইদিন থাকাকে?
উম এ - এ আজি গৈ কিনে ধৰা আজি গলো আজি গৈ পেলাই তোমাৰ এদিন থাকিলো আজি গৈ আজিয়ে থাকি দিম। থাকি লৈ অ কালি চাবলৈ যাম পৰহি গুচি আহিম।
অ হ'ব। তাৰপিছত আকৌ কাজিৰঙা যাবা?
অ' কাজিৰঙা নহয় গুৱাহাটীৰ জুখনে চাই আহুংগে।
আৰু কাজিৰঙা?
কাজিৰঙা বেলেগ এদিন কৰি দিম।
নে এবাৰ তে যদি একেবাৰে যাওঁ তেনে কি নহব নেকি?
এবাৰতে- এবাৰতে নিমিলিব। এবাৰতে বহুত ঘুৰিব লাগিব। তেও ট্ৰাই কৰিব পাৰিব বাৰু কিন্তু এসপ্তাহৰ কাৰণে যাব লাগিব আৰু যেনেও।
হ'ব এনেও এনেকুৱা জুলাই মাহত যাওঁ। কি কোৱা?
উম ', জুলাইতে যাম জুলাই
জুলাইতটোনো বন্ধ
তুমি যদি এতিয়া গুৱাহাটী জুখনত যোৱা তাতে ঢেৰ জন্তু পাবা বান্দৰ দেখিবা আকৌ পহু পহুবোৰ ন ওলাই -ওলাই আহে আকৌ বান্দৰবোৰ ওলাই -ওলাই আহে। তাতে ঘৰিয়াল অ ', ঘৰিয়াল দেখিছিলো বাঘ দেখিছো তাতে বগা বাঘ টো আছিলে শুনা উম', বগা বাগটো দেখা যেন পাইছিলো নাই -নাই পাণ্ডা নাৰাখে তাতে। পাণ্ডা ইয়াত ক'ত ৰাখিব লাগিব পাণ্ডা ইয়াত ন', নাপায় নহয়? পাণ্ডা বহুত মানে দূৰত আছে।
আমাৰ ইয়াত কিয় নোপায়?
এমেজন জংঘলৰ পিনে পাণ্ডা দেখিবা আৰু আমাৰ ইয়াত পাণ্ডা ৰাখিব নিদিব চাগে।
তোমাৰ এইখন কোৰিয়া জাপান চাইনা এইবিলাকত দেখোন পাণ্ডা পোহে। পাণ্ডা হেৰিয়ে আছে
সেইবিলাকত পুহে ইয়াত মানে আনিবলৈ কাৰণে টান ন দাম ল'ব এলে।
দাম নাই এনেক জংঘলৰ পৰা দাঙি আনিলে হ'ল।
জংঘলৰ পৰা আনিলেও তোমাৰ ধৰা বৰ্ডাৰ ক্ৰছ কৰিব সময়ত সিহঁতে পইচা ল'ব ন বা বৰ্ডাৰ ক্ৰচ কৰিবলৈ নিদিব তাক কাৰণ এইটো ইললিগেল হয়।
পাণ্ডা বস্তুটো কি হেৰি কয় যদি বাকী খিনি যদি আনিব দিয়া পাণ্ডাটো কি হৈ থগে মানে পাণ্ডাত কি আছে?
খিনিও নিদিয়ে ক'ব গ'লে কিন্তু বাকী খিনি কেনেকে ৰাখিব পাৰিছে নাজানো। এতিয়া তুমি চাবাচোন এ ধৰা নদীত পহু এটা উঠি আহিছে সে পহুটো মাৰিব নিদিয়ে নহয় ন', নহয় বা পহুটো বাদ দিয়ে বাঘ ফেৰ ধৰা উঠি আহিছে বাঘটোকো মাৰিব নিদিয়েতো।
সেইটো কোৱা নাই কিন্তু এনেকে এতিয়া চোৱা তোমাৰ চাইনা বা জাপান কোৰিয়াত কেনেকে ধুনীয়াকে পাণ্ডাবোৰ ৰাখে ন', । তেনেকে, আমাৰতো ইয়াতো পাৰিব।
থাকিব নাজানে ইয়াত খোৱাব ভালখিনি দিয়ে ইয়াত বাঘটো অনাৰ পিছতো বাঘটো দুদিনমানৰ পিছত খীনাই যায়গে।
হাৰ্ডি ওলাই যায় গেনে?
পাই কিনোই যে উঠিব নোৱাৰা হৈ যায় ভাবিছচোন বাঘটো। ইমান মানে শকত বাাঘটো ক্ষিনাই ন যায় যাতে খাব নাপায় ন ভালকে।
অ', আমাৰ ইয়াত মানে এনেকুৱা কৰে সেইকাৰণে নাহে।
এনেকুৱা কৰে বুলি নহয় যেনিবা এতিয়া ভাবা জন্তুটো ধৰা বাঘটোৱে যেনিবা হা', জংঘলত ঘূৰি ফুৰেল জংঘলত ঘূৰি কৰিলে সি যি মন যায় তাকে খাব পাৰে।
সেইটো হয়
কল ধৰা অলপ- অলপ মাংস দিলে তাৰ কি হ'বনো
কিন্তু তোমাৰ এইটো কি বুলি কয় হা', পাণ্ডা কি তোমাৰ কি এমেজনত পায় নেকি এমেজংঘলত?
অ ', পাণ্ড তোমাৰ ডাঙৰ -ডাঙৰ জংঘলত পায়, আমাৰ ইয়াত নাপায় ইয়াত নাথাকেই।
এমজনজংঘলত কেনেকে থাকে তাততো কিমান খাত ডাঙৰ -ডাঙৰ এনাকণ্ডা সেনাকণ্ডা থাকে।
উম', থাকে একো নাই তাতে চাৰ্ভাইভ কৰি দিয় সিহঁত মানে সিহঁতে এৰিয়া বেলেগ -বেলেগ থাকে ন এলেকা বেলেগ- বেলেগ থাকে। ইফালে পনাণ্ডা থাকে ইফালে খাপ থাকে অঁহ এতে চেফটি চাই কিনে ঘৰ বনাই
কিন্তু ভাল লাগে ন পাণ্ডাতো পাণ্ডা একো নকয় ন
নকৰে বাৰু দেখাত ধুনীয়া আছে ক'লা বগা একদম সেতে বাঁহ খাই জানা
অঁ বাঁহে খাই আৰু ঘাঁ চাহ খাই ন
অঁ বাঁহ খায়
আৰু এতিয়া মানুহজনে একো হেৰি নকৰে ন
নাই মানুহ চানো ইমান নামাৰে সেতে মানুহ ভাল পায় বোলা কিন্তূ সিহঁতৰ খং উঠিলে মানুহ মাৰি দিয়ে
যেনেকৈ কেনেকুৱা কথাটোত খং উঠে
অঁ সেঁতৰ ধৰা পোৱালি এটা আছে পোৱালি ধৰা কোনোবাই দুখ পোৱালে বা কন্দুৱালে সেই পোৱালিটোৱে খংতে মানে তোমাক একদম মাৰি পেলাব
কি কোৱা
অঁ ডেঞজাৰ আছে
এনে মৰমৰ বহুত মৰম ন
বহুত মৰম বাৰু
মই মই সঁচা ক গ'লে পাণ্ডাৰ ভাল পাঁও মই বেছিকৈ
আৰু বেলেগ নোপোৱা
বেলেগ পাওঁ তোমাৰ হৰিণ পাওঁ তাৰপিছত বাঘ পাওঁ আৰু ভালো পাওঁ দেই ভালো ভাল লাগে দেখি ভালোক ভাল লাগে কিন্তু সেইটো ভাল লাগে দ বেছিকে ভাল লাগে বগা এই যে কিছুমান চাবচোন বাহিৰৰ দেশৰ ভালিব লাগে যে কেনেকে ট্ৰেইন কৰে ন
অঁ অঁ পলাৰ বেৰ পলাৰ বেৰ এই তোমাৰ বগা বগাটো
ভগাটোতো ভাল লাগে আৰু কিছুমান যে নৰ্মেল বিয়াবিলাক যে ভাল ভালুবিলাক যে
অঁ অঁ হেডশ্বেক কৰিলে যে হেডশ্বেক দিয়া হাত মিলাই অ একদম খাৰা হৈ যায় ন তাভৰিত ভাল লাগে দেখিবলৈ বহুত মৰম লাগে
আমাৰ ইয়াত কিয় নানেনো কাজিৰঙাতো ভালো আনিব পাৰে ন
এ নিদিয়ে ইয়াত আনিবলে এয়াত আনিলে গম নাপ অঁ দেই কাৰণ এতিয়া কাজিৰঙা জোনবিলাক গড় বেলেগ যে
অঁ
গ়ডবিলাকৰে শিংবোৰ বহুতে কাটি কাটি লৈ যায়গে গম নোপোৱাকে
কি কোৱা?
অ মানে ধৰা যোনবিলাক ধৰা ইলিগেল ন' সেইবোৰ কৰা কিছুমানে পইচাৰ কাৰণে কাটি লৈ যায়গে গম নোপোৱাকে সেই সেনেকে মানে ধৰা প্ৰথমে মাৰিব লাগে ন গড়টোক মাৰি নমৰাকে টো সেইটো একো কৰিব, নোৱাৰে সিহঁতে সেইকাৰণে গড়টোক মাৰি পেলাই মাৰি কিনে তোমাৰ এ শিংটো লৈ গুচি যায়। সেইটো কাৰণে গড়বোৰ নাইকিয়া হৈ গৈছিল এটা সময়ত।
সেইটো কাৰণে আৰু ইয়াত পাণ্ডা আনিলে দেখোন পাণ্ডা ইয়াত দেখোন জীয়াই নাথাকিব।
পাণ্ডা মাৰি খাই পেলাব আমাৰ মানুহে।
যিহে আমাৰ মানুহবোৰ।
সেইটোয়ে গড়টোকে এনেকে ৰাখা নাই পানণ্ডাটো দূৰৰে কথা।
গড়ৰ কিন্তু ছাল বেচিলে বহুত পইচা পায় ন'
উম গড়ৰ ছাল বেচিলে পায় আকৌ শিংটোতো আছে শিংটো কিবা মেডিচিন বনাই নে কি হ'বলা গম নাপাওঁ কিন্তু শিংটোতো দাম পায়।
আচ্ছা কিন্তু মই যে পাণ্ডাটো আনিবলৈ বহুত ইচ্ছা আছে দেই সেইটো মানে
একো নাই তুমি বাহিৰত যাবা পোৰা পইচা কমাই কিনে বাহিৰত তুমি ৰাখিব পাৰিবা।
আৰু সেইটো হয় বাৰু বাহিৰ বাহিৰতে মই এতিয়া ঘৰত নাথাকি বাহিৰত কেনেকৈ যাম।
পইচা কমোৱা বিন্দাছ পুৰা- পুৰা পইচা কমোৱা কাম কৰা বিজনেছ কৰা বিজনেছ কৰি কিনে পইচা কমাই লৈ তাতে ফুৰিব যোৱা বা তাতে থাকি লোৱা।
কিন্তু পাণ্ডা চম্ভালা বহুত টান।
টান আছে টান আছে বাৰু। খোৱা বোৱা তাক বহুত লাগিব ন'
সেইটোয়ে ইমান আৰু মই যদি কাম কৰো তাতে মোৰ ৰুমৰ ভাড়া চা দেখোন পইচা চইচা আৰু খোৱা বোৱাত সেই টা তাতেই যাব ঘৰলৈ মই কি পঠাম!
সেইয়া বাৰু ঠিকে আছে তোমাক মই কল কৰি আছো দিয়া ন।
অ' ঠিক আছে মোক কৰিবা হা আৰু কেতিয়া যোৱা কবা। উম ঠিক আছে অ' হ'ব মোক ফোন কৰিবা দেই তোমালোকে বাই বাই গুড নাইট। বাই -বাই
বাই - বাই।